হেল্ল',
হেল্ল', কি কৰি আছা?
অহ ', মই এনেই বহি আছিলো বাহিৰত আহি।
অহ ', হয় নেকি? মইয়ো বহি আছিলো অহ ', এই হেৰি কি অহ ', চাহ খাই পেলাই বহি আছিলো। তাৰপিছত আজিত টো অহ ', হেৰি অহ ', পৰিৱেশ দিব জানাই।
অহ ', মই মানে পাহৰিয়ে গৈছিলো ব্যস্ততাৰ কাৰণে।
অহ ', আজি তাৰপিছত উ', হেৰি কি আমাৰ আহ', বিদ্য়ালয়ত বিশক্ষ পৰিবেশ দিৱস পালন কৰা হৈছেতো।
অহ, হৈছে নেকি?
অহ ', হৈছে - হৈছে তাৰপিছতে ৰি উম
কি হ'ল বাৰু।
অ' - অ' - অ', মই সেয়াই তোমাক ক'ব লৈছিলো আজি আজি আমি বিশ্ব পৰিৱেশ দিৱসত অহ ', স্কুললৈ গ'লো। তাৰপিছত বিদ্যয়ালয় যোৱা। পিছত আমি আমাৰ মানে হেডমাষ্টাৰে। অকমান মানে হেৰি ভাষণ দিলে হেৰি প্ৰকৃতিৰ বিষয়ে। তাৰ পিছত আমি নিজে - নিজে যে মানে আমাৰ আহ', মানে বিদদ্যালয়ৰ আহ হেডমাষ্টৰে আমাক মানে উম ', গছ পুলি আনি দিছিল। ৰুবলৈ অহ ', কিছুমান মই তাতে ৰুলো চবৰ লগত মিলি পেলাই ভাল লাগিল দিয়াচোন। গছ পুলি ৰুই ইমান মনটো শান্তি লাগি যায়।
বাৰু কিমান গছ পুলি ল'লা?
মই স্কুললৈ তোমাৰ তিনটা নে চাৰিটা গছ পুলি ৰুলো তাৰ পিছত মই হেডমাষ্টাৰক কৈ পেলাই দুটামান ঘৰতো লৈ আহিছো ঘৰতো মই ৰুই দিলো। সেইকেইটা এতিয়া ডাঙৰ হ'ব আহ', লাহে - লাহে সেইবিলাক চাই বহুত ভাল লাগিব। আৰু অলপ যত্নও কৰিব লাগিব দিয়াচোন।
অহ-অহ, সেইটোও বাৰু হয়। পিছে হেৰি মইতো আজি স্কুলত যোৱা নাই, শুনিছো আজি স্কুলত বোলে বৃক্ষ ৰোপণ বা প্ৰকৃতা প্ৰতিযোগিতা আৰু পৰিষ্কাৰ অভিযান আছিলে মইতো যোৱা নহ'লে বাৰু। স্কুলত এইখিনিয়ে আছিল আৰু আমাৰ ঘৰতো মানে দেউতাই মানে ফুলৰ গছ আৰু কিবা-কিবি গছ ৰুইছে বাৰু আজি।
অহ, আৰু এনে তোমাক সোধো এটা কথা অহ, যে মানে আজিতো এ বিশ্ব পৰিৱেশ দিৱস জানাই ত তুমি জানা নেকি কি যে বিশ্ব পৰিৱেশ দিৱসৰ আহ মুহুৰ্তটো কি হয় মানে, উদ্দেশ্য কি হয়?
উদ্দেশ্যয়টো তোমাৰ হৈছে যে পৰিৱেশটো মানে আহ ভাল কৰি ৰাখা, ধৰা এতিয়াতো পৰিৱেশটো বহুতখিনি বিনষ্ট হল। মানুহবোৰে ধৰা গছ গছনি কাটিব ললে অকল গছ গছনি কটাতে সীমিত নাথাকি গোটেই পৰিৱেশটয়ে তোমাৰ বিনষ্ট কৰি দিলে ধৰা বায়ুমণ্ডলে হওক বা স্থলমণ্ডলে হওক বা জলমণ্ডলে হওক গোটেইখিনি আৱৰ্জনা পেলায়ে হওক বা যেনেকে ধৰণৰে নহওক গোটেই পৰিৱেশটোৱে বিনষ্ট কৰিছে প্ৰকৃতিক। ত আমি বিশ্ব পৰিৱেশ দিৱসত গছ গছনি ৰুওঁ যাতে মাটিৰ উৰ্বৰতাটো থাকে তোমাৰ আৰু বহুত গছ ইতিমধ্যে বহুত গছ কাটা হৈছে, ত তাৰ কাৰণে আৰু গছ পন কৰা হয় আৰু প্ৰকৃতিটো মানে এক ভাল থাকিবলৈ। নে তুমি কিিবা বাহত
হয় তুমি ঠিকে কৈছা মই ভাবো যে আহ আজিৰ কিন্তু মুহুৰ্ত হ'ল যে আমি যিমান গছ কাটো, আহ আমি যিমান আমাৰ পৰা প্ৰকৃতিখনৰ দূৰত পৰিছো। উম নিজৰ ঘৰ বনাই, নিজৰ-নিজৰ স্বাৰ্থৰ কাৰণে ক'ব গ'লে।
তাকেই।
আজিৰ দিনটো সেই স্বাৰ্থটো পাহৰি পেলাই অলপ যদি আমি প্ৰকৃতিটোক চাওঁ চাৰিওফালে আমি গম পাম যে আমি প্ৰক তি তোক কিমান নষ্ট কৰিছো। আমি আজি এটা ঘৰ বনাবলে প্ৰায় এশটা মান গছ কাটি দিওঁ। আম এটা ডাঙৰ অট্টালিকা বনাবলে কিমান গছ আমি কাটো। আৰু বায়ু আহ ৰ'দ এইবোৰ চব প্ৰয়োজন হয়। আমাৰ প্ৰকৃতিটোক ভাল কৰাৰ কাৰণে আৰু চবতকে বেছি বায়ু ৰ'দ এইবিলাক সহায় কৰে এটা গছ ডাঙৰ এটা গছ হবলে এটা সৰু পুলিৰ পৰা এটা ডাঙৰ গছ হবলৈ বহুত সহায় কৰে। আৰু আজি আমাৰ লগত বায়ু আছে ৰ'দ আছে কিন্তু আমাৰ গছতয়ে নাই। মই এইকাৰণে ভাবো যে আজিৰ দিনৰ মূল উদ্দেশ্যয়টো হওক আমি আমাৰ নিজৰ স্বাৰ্থৰ কথাটো নাভাবি পেলাই এবাৰ যদি আমি চবে আহ মিলি পেলাই আহো আগবাঢ়ো আহি পেলাই যতো আমি চাওঁ যে খালী জেগা আছে। তাত আমি অকমান গছ এটা ৰুব বিচাৰ আজি ৰোৱা গছতটো পাঁচ বছৰ পিছত ডাঙৰ হৈ পেলাই ব বহুত সহায় কৰিব। আৰু যদি আমি প্ৰতি বছৰে দছটাকেও গছ, লগাও। সেই দছটা গছেও দা পিছৰ যোনবোৰ মানুহ আহ হব বা পিছত যোনবোৰ মানে এটা মানে হেৰি কাল এটা আহিব ইহঁতক বহুত সহায় কৰিব মই ভাবো।
তাক তাকে তাকে আৰু মইও ভাবো চোৱাচোন এতিয়া গছ গছনিবোৰ যিহেতু কটা হৈছে বহুত মানুহে বাৰো কাটিছে অ তাৰ পৰা তোমাৰ চৰাই চিৰিকটি বা অন্য জীৱ জন্তুৰো বহুত কষ্ট হৈছে দিয়া জীৱ জন্তু বোৰো মানে কত থাকিব সিহঁতৰোতো বাসগৃহ গছে হয় তোমাৰ ত' তাৰ কাৰণে সিহঁতেও মানে বাসস্থান বিচাৰি ফুৰিছে য'তে ত'তে হুলস্থুল হৈছে। ইপিনে তোমাৰ গছ গছনি কটাৰ ফলত যিটো ধৰা মাটিৰ উৰ্বৰতা বা মাটিতো ক্ষয় হৈছে বহুখিনি ঠাই তাৰ ফলত ধৰা নদীৰ ওচৰত থকা ঠাইবোৰ যেতিয়া ক্ষতি হয় তেতিয়াহলে নদীটোতো তোমাৰ মথাউৰি ভাঙি আহিবই। তাৰ ফলত অলপমান বৰষুণ দিলেই ধৰা আহ তোমাৰ ঘ ঘৰ দুৱাৰ সেনেকে বহুত মানুহৰ উটুৱাই নিছে ত' গছ এডালে তোমাৰ বহুত খিনি মানে হেৰি কৰে সহায় কৰে। ইপিনে তোমাৰ আহ বায়ুমণ্ডল যিটো মানুহে মানে বিনষ্ট কৰিছে ধৰা কল- কাৰখানা, খুলি তাৰ পৰা বহুত ধৰা ধুলি ওলা ধূলি ওলাল বা কলা আৱৰ্জনা ওলাল আকৌ গাড়ী মটৰ ইমান হৈছে চোৱাচোন গাড়ী মটৰ ইমান হৈছে। যে এজন মানুহৰে হয়তো। চাৰি পাঁচখনকে গাড়ী আছে। ত' তেনেকে মানে বহুত বায়ু প্ৰদূৰষনো হৈছে এনে সেইটো কাৰণে চাগে পৰিৱেশটো চাৰিওপিনৰ পৰা তোমাৰ বিনষ্ট হব ধৰিছে।
হয় দিয়াচোন তুমি একদম ঠিক কথা কৈছা সেই কথাটো আজি মইও ভাবি আছিলো যেতিয়া মই বিদ্যালয় খনত গলো আহ চবে পুলি হাতত লৈ লৈ আহিছে কিন্তু কোনো খোজ কঢ়ি অহা নাই আজি। চবে নিজৰ বাইক, গাড়ী লৈ আহিছে। কোনো আকৌ চাইকেলত অহা নাই। কোনো অ চাই কেলত নাহে চবে আহে গাড়ী বাইকত ইমান প্ৰদূষন হয় ইমান ধোৱা হয়। কলা ধোৱাবোৰ কিমান আমাৰ অ অ বায়ুটো নষ্ট হয়। এই যোন বায়ু আমি ল'ব লাগে যোনটো আমাৰ কাৰণে মানে প্ৰকৃতিয়ে দিছে। সেইটো বায়ু আমি আজিকালি লগ নোৱাৰো কাৰণ এই গাড়ী, বাইক, মটৰ, মটৰ বাইক এইবোৰে ইমান আমাৰ বায়ু প্ৰদূষণ কৰিছে। আৰু বায়ুৰ লগতে ইমান যে মানে শব্দ হয়।
তাকেই, তাকেই। আৰু এতিয়া আহ। আৰু এতিয়া তুমি চা চোৱাচোন এইয়া পাহাৰৰ মাটিবোৰো মানুহে কাটিছে মানে ইমান অত্যাচাৰী হৈ গৈছে তাতেও যাই কিনে তাতেতো তোমাৰ জীৱ জন্তু বহুত থাকে তাৰে জীৱ জন্তুবোৰো মানে এতিয়া বাস গৃহ নোপোৱাকে এতিয়া তললৈকে নামি আহিছে তাতেও মানে মানুহৰ বাসস্থান হবলৈ ধৰিছে
আৰু আমি জানো যে পাহাৰ মানেই গছ গছনিৰে ভৰা
হম হম তাকেই
কিন্তু আজিকালি পাহাৰবোৰো চাবাচোন পাহাৰ নামটোহে কিন্তু অকল ডাঙৰ ডাঙৰ আহ তোমাৰ এ পাথৰ তাৰপিছত আহ তোমাৰ মাটি এইবিলাকেই আছে কিন্তু গছ গছনি বা ফুল এইবিলাক একো নাই যিমান মানে চৰাইবোৰ আছে চৰাইবোৰ নিজৰ ঘৰ বাদ দি এতিয়া বেলেগ বেলেগ ঠাইলৈ যাব লগীয়া হৈ আছে কাৰণ এহঁতি পাব লগীয়া গছ এহঁতৰ ঠাইটোয়ে ইহঁতৰ পৰা মানুহে কাঢ়ি লৈছে সেইকাৰণে মই ভাবো যে আজিৰ দিন ত অন্তত মানুহবোৰে নিজৰ স্বাৰ্থৰ কথা নাভাবি যদি নিজৰ ওচৰে পাজৰে দহটাকেও পুলি লগায় সেই পুলি কেইটা পাঁচ বছৰ পিছত ইহঁতক কিমান সহায় কৰিব ইহঁতি নিজেও গম নাপায়।
উম হম
গ্ল'বেল ৱাৰ্মিং বুলি কয় ইমান বাঢ়ি গৈছে কিহৰ কাৰণে বাঢ়িছে কাৰণ আমি প্ৰতি বছৰে বছৰে গছ কাটি দিও নিজৰ স্বাৰ্থৰ কাৰণে এতিয়া আজি যদি আমি নিজৰ স্বাৰ্থতটো নাচাই সেই গছ কেইটা নাকাতি হয় আমাৰো এই অৱস্থা নহলে হয় আমাৰো এচিৰ দৰকাৰ নপৰিলে হয়
তাকে এতিয়া অ চহৰতো তেনেকুৱা মানে গছ গছনিত সিমান এটা পোৱা নাযায় গাও অঞ্চলত গলে তথাপিও তোমাৰ অলপমান মানে তেওঁলোকেও গছ কাটিছে মই নকওঁ যে নাই কটা কিন্তু হলেও তাৰে পৰিৱেশতটো অলপমান ভাল লাগে বহুত গছ গছ গছনি আছে ধৰ প্ৰকৃতিৰ পৰা যিটো বতাহ আহে সেইটো পালে মানে মনটো শান্তি হৈ থাকে তেনেকে গাঁওবোৰত আকৌ এতিয়া অলপমান ভাল লাগে সেইকাৰণে হয়তো বেছিভাগ মানুহে গাঁৱলৈ যাই কিনে ভাল পাই চাগে
অ চহৰৰ মানুহবোৰ যেতিয়াই বন্ধ পায় তেতিয়াই গাঁৱলৈ গুচি যায় কাৰণতটো হ'ল গাঁৱত এ চিও দৰকাৰ নপৰে। গাঁৱত যদি খিৰিকী দৰ্জা খুলি পেলাই শুৱে নহয় মানুহৰ ফেনৰো দৰকাৰ নপৰে কাৰণ এহতি প্ৰকৃতি ভাল পাবলে জানে এহঁতৰ তাত যদি এটা গছ কোনোবা কাটি দিয়ে ইহঁতৰ কাৰণে সেইটো বহুত ডাঙৰ এটা মানে অভিশাপ বুলি সিহতি মানে এহতি যিমান পাৰে সিমান গছ পুলি ৰুৱে যিমান পাৰে তিমান মানে উ ঘৰত মানে অ জন্তুও পোহে আৰু জুম্বুৰ গছ পোহে। গছ সহতি যোনবোৰ মানে ৰুৱে। সেই গছ বোৰে সহঁতক কেতিয়াও ক্ষতি নকৰেই কিন্তু। গছবোৰে সদায় সহায় কৰে। যদি নানান ধৰণৰ ফল খাবলৈ পায়। নানান ধৰণৰ চব্জিও আতি খাবলৈ পায়। তাৰপিছত গৰম দিনত সেই গছৰ চাহত সিহতি এটা চকী লৈ বহিবও পাৰে, পুহিবও পাৰে মানুহে তাতে বহি পেলাই যিমান যি কাম আছে সেইবোৰো কৰিব পাৰে। সেইকাৰণে গছ কেতিয়াও মানুহক মানে বেয়াটো নিদিয়ে গছে সদায় কেৱল মানুহক সদায় ভালটোহে দি গৈছে। কিন্তু এতিয়া মানুহে কি কৰে গছবোৰ কাটি পেলাই নিজৰ স্বাৰ্থৰ কাৰণে।
উম বাৰু তোমাৰ পৰা কিন্তু বহুত কথা শিকিলো আজি বিশষ পৰিৱেশ দিৱসৰ। সবোৰ কথা ক'লা মানে ভালে কথা। মানে যিবোৰ কিছুমান কথা ধৰ জাননা নাছিলো তোমাৰ পৰা গম পালো আৰু। ভাল লাগিল তোমাৰ লগত পাতি।
আৰু আজি বিশ্ব পৰিৱেশ আহ দিৱস বুলিয়ে মানে আহ মইো বহুত কথা নিজৰ-নিজৰ মনতে মই ভাবিলো। যে উম নাই কথাবোৰতো সচাই হয় যে আমি নিজৰ স্বাৰ্থৰ কাৰণে আহ আমাৰ প্ৰকৃতিক ইমান কষ্ট দিছো। ইমান বছৰৰ পৰা কষ্ট দিছো। অহ, আমি ভালকে আহ এতিয়া চোৱা এ আমি ভাল এটা ফল খাবলৈ নাপাও, চব ইনজেকচন মৰা থাকে। আজি যদি আমি নিজে এটা গছ পুহিলো হয়। বা এ ৰুলো হয়, তেতিয়াাহলে আমাক বজাৰত গৈ কিনা কিনিব দৰকাৰেই নাছিল। আমি সেই গছখনৰ পৰাই ফল এটা মানে ছিঙি পেলাই খাব পাৰিলো হয়। তাকে মই আজি চিন্তা কৰিলো সেই কাৰণে ভাবিলো যে নাই তোমাৰ লগতো